অ', শুনি পাইছা?
অ', শুনিছো শুনিছো।
অ', অ', এ মইটো চব্জি পাতি বনাই আছোঁ মানে, চব্জি বনাই আছোঁ আৰু আঞ্জা বনাই আছোঁ।
অ', ভাত খোৱা নাই নেকি?
নাই খোৱা হোৱা নাই।
অ', মই ভাবিছো, মই ভাত খালো ৰ'বা।
অ', ভাত খালা?
ত', মই ভাবিছো আজি এটা আমি বিষয় লৈ কথা পাতো, ভাবিছো বিহুৰ বিষয়ে অলপ আলোচনা কৰো নেকি তোমাৰ লগত।
অ', বিহু বিষয় অ', বিহু বিষয়, ভাল হয়।
হয়, আমিতো জানো এ ন', বিহু আমাৰ জাতীয় উৎসৱ, বিহু তিনিটা।
অ', তিনিটা বিহু আপোনাৰ যে, অ', যেনেকে আপোনাৰ মাঘ উম, ক?
তুমি কোৱাছোন পিছে তোমাৰ মতে তুমি বিহু কেনেকৈ উদযাপন কৰা
অ, মোৰ ম মানে মোৰ বিহুত ইমান ঘৰ যোৱা নহয় লেকিন ত, যাওঁ মানে অলপমান যোৱাৰ বেছি সময়ত। ত বিহু যোৱা হলে তেতিয়া আপোনাৰ পৰিবাৰৰ যোৱাৰ অলপ সময় সময় বিত কৰো লাষ্টত নু যেনেকৈ অন্তৰত থাকো। খাওঁ পিন একেলগে থাকো লাষ্টত যিমানো আ বিহুৰ যেনেকে আ, ৰচম থাকে। কে এই চব একেলগে কৰো মানে। যিমান ঘৰত যোৱা নহয় বিহু টাইমত মানে কামবোৰ থাকে। লেকিন যেতিয়া টাইম পাওঁ তেতিয়া যাও আৰু মানে।
হয় হয় তুমি ঠিক কথাই কৈছা আজিকালি যেন এনেকুৱা হৈছে, আমি যেন হেৰি, হৈ গৈছে যে আমি সময় দিব নোৱাৰা হৈ গৈছো। ইমান ব্যস্ততা বহুত হৈ গৈছে। আমি যেনেকৈ জানো বোলো বহাগ বিহুক ৰঙালী বিহু বুলি কয়। আগতে আমি আগত আমি যেতিয়া আগতে আমি যেতিয়া সৰু আছিলো ন, তেতিয়া এনেকুৱা অহা নাছিল। যেন আমাৰ বহুত উৎসাহ আছিল মনত। আজিকালি যেন সেই উৎসাহ বোৰ নোহোৱা হৈ গৈছে। আগতে আমাৰ আইতাহঁতে শালত কাপোৰ গামোচা লগাইছিল। আজিকালি যেন সেনেকুৱাবোৰ নাই। যেন আজিকালি কিনিহে আনিব। কিনিবলৈ যেন সেই ভেজালি বস্তুবোৰহে আনিব সেনেকুৱা হৈছে। তুমি কি ভাবা?
উম, ঠিক কৈছে, মানে যেনেক আপুনি ক'লে। আগতে টাইমত, যেনেকে আগৰ টাইমত মা আপোনাৰ ককাবিলাক আছিলে। কাকাবিলাক আছিলে। আপুনি যে আগতে যেনেকৈ কলে আপোনাৰ ককাবিলাক আছিল কাকাবিলাক আছিল। সিহঁতৰ লগত থকা হৈছিল। আচল, সিহঁতৰ মানে বনোৱা টাইমতে অলপ ভাল আছিল আৰু। এতিয়া যেনেকা চবে মানুহ বিলাক যেনকা অলপমান নিজৰ কামবিলাক
হেল্ল হেল্ল'। শুনিছ নে হেল্ল'। হেল্ল'। তোমাৰ মাতটো আহাঁ নাই ৰবা।